অ', বন্ধু কি কৰি আছাঁ?
এই কি কবা গৰমৰ কোবত এবাৰ ভিতৰলৈ গৈছো, ফেন লগাইছো এবাৰ বাহিৰত গৈছো।
হয় নেকি একদম অৱস্থা বেয়া হৈ গৈছে ন।
তুমি কি কৰিছা?
এই মোৰতো অ', কথা নক'বা আৰু মই ফাৰ্ম এখন খুলিলোঁ নহয় এইবাৰ নতুনকে।
অ', ফাৰ্ম খুলিলা নেকি?
অ', অ'।
কিহৰ ফাৰ্ম খুলিল বা?
এই কয়লাৰ ফাৰ্ম।
অ', বিজনেছ আৰম্ভ কৰিছা মানে।
এই বিজনেচটো আৰম্ভ কৰিছো আৰু সৰু সুৰাকে। উম। চলিবলৈতো লাগে আজিকালি কিবা এটা।
হয় হয়। এতিয়া পোৱালি সোমাৱাইছা ন'?
এই পোৱালি সোমোৱালো আজি পাঁচদিন হ'ল।
অ', কিমান মান?
এতিয়া গৰমত পোৱালি এতিয়া মই ছশ পোৱালি সোমাৱাইছোঁ।
অ', ঠিকেই কৰিছা তেতিয়া।
উম এতিয়া গৰম যিটো পৰিছে এটা দুটা মৰিছেওঁ বেয়াওঁ লাগিছে।
হয় বাৰু এইটো তুমি ইমানকৈ হেৰি কৰি পেলাই যদি মৰে বেয়া লাগিবই। এ মৰিবই বাৰু সেইটো মানে কিবা এটা কৰিলে হয়ে আৰু তেনেকুৱা।
উম ফাৰ্মখনো মানে ইমান বেয়া জেগাতো নাই বে মানে হেৰি এইটো কি বাহনি খনৰ বাহনি আছে ন চাৰিওঁফালে তাৰ মাজতে ফাৰ্মখন বনাইছোঁ মানে তাত এতিয়া পানী-চানী খাই বেছিকে গৰম দিনত বাৰু।
অ', গৰমত এইটো প্ৰব্লেম অলপ হয় তুমি এতিয়া খুলি চাহে লাহে ধীৰে অলপ ফেন চেন অলপ লগাওঁ পাৰিলে ভাল আৰু।
উম উম। লাহে ধিৰে কৰিম আও আৰম্ভ কৰিছোহে মানে।
হয় হয়।
তাৰ পাছতে বিস্তাৰ কৰিব লাগিব আৰু ব্যৱসায়তো।
হয়, এতিয়া ময়ো ভাবি আছোঁ, তোমাৰ দোকান এখন খোলোঁ বুলি।
অ আচ্ছা কিহৰ দোকান খুলিবা মানে তুমি কেনেকুৱা ধৰণৰ দোকানখন গেলামাল! কিবা তেনেকুৱা
এইটো মই মানে ইলে ইলে ইলেক্ট্ৰিকৰ দোকান খুলিম এখন ভাবি আছিলো। ইলেক্ট্ৰিক বস্তুৰ আমাৰ মানে এইটো চাৰিআলিটোত মানে চাৰিআলিটোত মানে ইয়াত কোনো মানে তেনেকুৱা দোকান নাই, এতিয়া মানুহে যাবলৈ অলপ বি মানে আতৰলৈ যাবগৈ লাগে মানে।
হয় হয় বাৰু দেই এনেকুৱা দোকান এখন লাগেই সাধাৰণতে তিনিআলি এনেকুৱ বিলাকত।
এতিয়া গেলামলৰ দোকানখন খুলিলে মানে তোমাৰ কি হয়। এতিয়া গেলামালৰ দোকান তোমাৰ তিনিখন চাৰিখন আছে, এতিয়া মানে তুমিয়ে হওক বা ময়ে হওক যোনখন দোকান বা বস্তু আনো বা বাকীকে হ'লেও তেওঁ এখন দোকানলে মানুহ গৈ থাকিব নতুনখনলে ইমানটো নাযাব না।
হয় হয় সেইটো হয় বাও।
এতিয়া তেনেকুৱা এ দুখন দোকান খুলি দিলে মানে আমাৰ ইয়াত নাই মানে ওচৰত বহুত আঁতৰলে যাবগে লাগে।
উম তেতিয়া মানুহ বিলাকৰো সুবিধা হ'ব তোমাৰো ব্যৱসায় আগবাঢ়িব।
হয়, তেওঁ মানে তোমাৰ প্ৰথমতে ভাবিছোঁ তাকে ব্যৱসায় এটা কৰিলেতো তোমাৰ লাভ লোকচান থাকেই চোন।
উম প্ৰথমতে চাই লোৱা পৰিৱেশ টো কেনেকুৱা হয় তোমাৰ, মানুহক উম এতিয়া এইয়াই আৰু। মই এতিয়া চাহ একাপ খাই পেলাই ওলাই আহিছো। চাহ চাহ পানী খাল নে নাই?
চাহ খোৱা নাই খাম আৰু।
গৰমত এ কিনো চাহ খাবা আমি আৰু গৰমত চাহে খাওঁ আৰু।
গৰ গৰমত মানে আমাৰ ইয়া অসমীয়া মানুহে চাহটো মেইন।
উম গৰম ঠাণ্ডা যিমানেই হওক লাগিলে চাহ খাবই ন। আমাৰ ইয়াতে কাৰণ চাহ উৎপাদন হয় ভাৰতৰ ভিতৰত সৰ্বোত্তৰ।
এতিয়া চাহটো যদি আও মানে যদি নাখাও নহয় মানে চাহটো তোমাক খাব মন যায় গৰমেই হওক বা ঠাণ্ডাই হওক।
উম, এটা নিচা নিচিনা হৈ গৈছে।
অৱ হয়। এইটো চাহ খালে ভাল কিন্তু, কিছুমান মানুহ আছে অতিপাত চাহ খায় বেছিকৈ খালেও বেয়া।
বেছিকে খালেও বেয়া অৱ, তাত জোখত খাব লাগে ন দিনত খুব বেছি দুকাপ বা তিনি কাপ। তেনেকুৱা।
তোমাৰ চাহ বুলিয়ে নহয় ভাল বস্তু তুমি বেছিকৈ খালেও বেয়া হয়।
অৱ, এটা লিমিটত খাব লাগে স্বাস্থ্যটো ভালে ৰাখিব লাগে উম। আজি কালি সকলো বস্তুতে যি গম পাইছা নাই আৰু। শাক পাচলিত সাৰ তাৰ পৰা বস্তু এইবোৰ পেকেট বস্তু বিলাকো কেমিকেল গোটেই।
তাকেই এতিয়া নিজে অলপ খেতি কৰি আছোঁ।
অৱ অৱ। এই যিমান ঘৰৰ প্ৰয়োজনীয় মানে আহাৰৰ পাচলি চাচলিবোৰতো নিজে ক পাৰিলে নিজে একদম প্ৰাকৃতিক সাৰ ইউজ কৰি কৰিব লাগে যিমান পাৰা।
ভাবি আছো ফাৰ্মখনন আৰু বিস্তাৰ কৰিম লগতে। এখন গাহৰি ফাৰ্ম খোলাৰ কথা ভাবিছো কিন্তু এতিয়া সমাজে কি কয় সমাজেওতো নিদিব চাগে।
আজিকালি এইটো আজিকালি বাৰু সেইটো সমাজতটো অলপ আজিকালি আঁতৰ হৈছে কিছুমান মানে এতিয়া মাজৰ কথা নিজৰ হেৰি মানে নহয় গৈ অঁ, আৰু বহুত মানুহে আজিকালি সমাজৰ পৰা বহুত মানুহ আজিকালি সমাজে যি কয় নাচায় মানে নে, নিজেতো ইনকামটো ঠিক কৰিব পাৰিব লাগিব মানে
হয় হয় মানুহ বিলাক এনেকুৱা মানে বস্তুটো তেওঁলোকে নিজে খাব গাহৰি তেওঁলোকে নিজে খায়, তাৰ কিন্তু উ মানে গাহৰি তুমি পুহিব নিদিয়ে এইটো কেনেকুৱা কথা হয় ভাবাচোন তুমি। সমাজৰ কথা ভাবি থাকিলে নিজৰ নিজৰে অৱনতি হব দেখোন।
এতিয়া আ আগৰ দিনত যোনবোৰ মানুহ আছিলে, তেওঁলোকে পুহিব নিদিয়ে যে আগতে মানে তোমাৰ বিপদৰ সময়ত মানে গাঁওখনৰ মানহে সহায় কৰে তোমাৰ বিপদ নিজে এই কোৱা এই কোৱা কোনোবা মানে দুই নম্বৰতো মানুহ তোমাক সহায় নাহে
উম, গাঁৱৰ মানুহে তোমাক ওচৰৰ মানুহ চিনিয়ে নাপায়, কিছুমান আজিকালি যেনেকুৱা ব্য স্ত আছে চহৰৰ নিচিনা হৈছে গৈ আৰু লাহে লাহে।
হ'লেও মানে, সমাজ অলপ সমাজৰ কথা ভাবিব লাগে আৰু, তথাপিও মানে নিজৰ যেতিয়া কিবা এটা ইনকাম কৰিম বুলি ভাবে মানে এইটো
উপাইও নাই।
হয় হয় কৰিবতো লাগিবই কিবা এটা।
হয় হয়, এতিয়া মইয়ো তাকে বোলো দোকান খন খোলো বুলি ভাবিছো তাকে ভাল হব ভালেই হ'বনে বাৰু, দোকান মানে এটা ৰুম আছে। তাত ৰুম ৰুম আছে ৰুমটো মানে ভাড়ালৈ ল'ব লাগিব অ' ভাড়া।
অ' আচ্ছা, ভাড়া কিমানকে লৈছে মাহে কিবা পাতিছা নাই?
মানে মই দোকান খনৰ কথা ভাবি আছো। মানে মানুহজনে মোক কৈছিলে মানে চিনাকি চিনাকি মানুহ বিলাকে কয় এ যে কমতে হ'ব কিন্তু তেওঁলোকে দামটো
নহয়, তেওঁলোকে বেছিকে লয় মানে চিনাকি মানুহৰ পৰা বেছিকে ল'ব পাৰিব ন তোমাৰ।
তাকে মানে এইটো আমাৰ দেউতাই পাতি দিম বুলি কৈছে বাৰু।
অ' আচ্ছা অলপ
এনে, কিমান এনে কি এনে তোমালোকৰো আগতে দো কান আছিলে নহয় ন কিমান মানকে লয় বাৰু, এইটো তুমি অলপ আইডিয়া আছে নেকি?
দোকানটো বহুত বছৰ হৈ গ'ল ন তেতিয়া ইমান ভাড়া তেনেকৈ নাছিলে। তিনি হেজাৰ দুহেজাৰ তেনেকুৱা ওচৰ আছি লে মই মানে সবিশেষ গম নাপাম দেই, দেউ দেউতাৰ দোকান আছিলে ন।
আমাৰ তোমাৰ চাৰিআলিৰ ওচৰ হ'ব ন তাত এতিয়া চাগৈ অলপ বাঢ়ি যাব চাগৈ, পাঁচ হাজাৰ ছয় হাজাৰ মান হবগৈ চাগৈ।
মোৰ দেউতাৰ দোকান আছিলে ন, মই দেউতাক সুধিব লাগিব দেই মই গম নাপাওঁ মোক সিমান তেনেকে দোকানত লাগি থকা নাছিলো।
হয় হয়, তাতে মানে এতিয়াতো অকমান জেগাটো অলপ টাউনৰ নিচিনা হৈ গৈছে যে এতিয়া অলপ
উম, তেতিয়াতো তোমাৰ বিক্ৰী যাবই ভাড়ালৈ ইমান টেনচন কৰিব লগীয়া কথা নাই।
টেনচন মানে, যিমান যি হ'লেও মানে তোমাৰ হ'লেও এতিয়া প্ৰথম বইলাৰ ফাৰ্মখন খোলোতেও পইচাটো ইনভেষ্ট কৰিবা অলপ টেনচনটো হয়েই ন।
টেনচনটো সেইটো হ'বই আৰু প্ৰথম ইনভেষ্ট কৰোতে তোমাৰ ভয়তো লাগি থাকে, কি হ'ব লাভ হ'বনে, লোকচান হ'ব।
এয়াই আমি মানে, মিডিল ক্লাছ মানুহ তেনেকুৱাই।
অ, ৰিস্ক নল'লে তোমাৰ একো কাম নাই, গম পোৱা নে আজিকালি
হয় কিবা এটা কৰি পালে ৰিস্কটো ল'বই লাগিব।
ল'বই লাগিব ৰিস্ক নল'লে তুমি একো সফল হ'ব নোৱাৰা। বোলে লা, লাষ্টত তুমি পস্তাব লাগিব, বোলে মই এইটো নকৰিলো কেলে এনেকুৱা হ'ব।
হয়, এতিয়া বেলেগে মই ভাবি থাকিল, ভাবি থাকোতেই বেলেগে যদি খুলি দিয়ে তেতিয়া তেওঁ মানে সি তাৰ দোকান চলি পেলাই, মই মাথা মাৰি থাকিলে মানে লাভ নাই তেতিয়া। এতিয়া বেলেগে খুলি দিব, মোৰ তাৰপৰা তাক দে কি জ্বলি মই মানে তেতিয়া পকাত মাথা মাৰি দিলেও মানে, কোনো লাভ নহ'ব মানে।
উম, সময় থাকোতে নিজেই, কৰি লোৱা ভাল কামটো দেই।
ঘৰতো মানে কৈছে, খোল বুলি।
অ,
তাকে মানে কাইলৈ মানে, পইতেকেপাতিম গৈ বুলি ভাবি আছোঁ।
উম, ভাত এতিয়া বনাব লাগিব যোগাৰ কৰিছেনে নাই ঘৰত?
ভাত মানে আমাৰ এই ওচৰতে পথাৰ আছে যে, তাত জাল পাতিছিলো অলপ পানী আছিলে।
মাছ লাগিছিলে তাপা অ, মাছ লাগিছিলে তাৰপৰা আমাৰ মায়ে কিবা ফিছাৰীত বৰশীও টোপাইছিলে।
অ, আচ্ছা আজি সেই কাৰণে মাছৰ খানা।
আজি মাছ, এইকেইদিনমান মাছটো মানে ওলাই আছে তোমাৰ আমি গাঁৱত থকা মানুহৰ আৰু, এতিয়া জালখন পাতিলে ওলায়।
আজিকালি, মাছ যি আছে সব চালানি মাছ খাই খাই মানুহৰ বেমাৰ।
ন, দুদিনমান আগত মই বজাৰলৈ গ'লো হা, শনিবাৰ দুদিনমান আগত বজাৰলৈ গ'লো তাত মানে তোমাৰ এইটো যে চাইনা মাগুৰটো যে
অ, অ,
চাইনা মগৰটো দেখি পেলাই মানে এনেকুৱাই হেৰি লাগিলে মানে কি জাগাৰ পে, আনিছে ক'ৰ পাআনিছে মানে এইবিলাক বস্তু বজাৰত মানে তোমাৰ ল'বলৈ ঘিণ লাগে মানে।
উম, তাত একদম পুৰা গোন্ধাই থাকে, তাত মানে ক'ৰ পৰা আনিছে বহুত চালানি হয় ন, তাত দৰব- চৰব দি এনেকে এই পালন কৰে যে। স্বাস্থ্যৰ কাৰণে ভাল নহয়, এইবিলাক খাবলৈও ইমান টেষ্ট নহয় তুমি লোকেল যোনটো মাছৰ মাছৰ টেষ্ট হয়, তুমি চালানী মাছৰ টেষ্টৰ লগত বহুত ডিফাৰেন্ঞ্চ হয় ন।
তে, মানুহে ঘৰৰ ওচৰত বা সৰু পুখুৰী বা ফিছাৰী থাকিলে মাছ নিজে হেৰি কৰিব পাৰিব লাগে তেয়া নিজৰ খাদ, ওলাই থাকে ইমান মানে সুস্থ
পুখুৰী এটা আছে ন, ডাঙৰ তাতে মাছ জীয়াইছো বাৰু এইবাৰ। তাতে এনেকে বৰশী টোপাই, টোপাই মাছে ধৰি থাকো আৰু মাজে সময়ে।
তাকে বেচা- কিনা বেচা কিনাটো বৰু কৰাই বেচাটো কৰা নাই?
বেচাটো কৰো, এই বেপাৰী আহে। টাইমে, টাইমে মাছ ডাঙৰ হ'লে বেপাৰীয়ে লৈ যায়। উম, আমাৰ নদী এখনো আছে নহয়, পাছফালে অলপমান দূৰত, আজিকালি বাৰু ইমান তেনেক মানুহ, নদীখনলৈ ইমান নাযায় বাৰু। আগতে মানে আমি সকলোৱে একেলগে মাছ ধৰো নদীত গৈ পেলাই, তাৰ পৰা ভাগ কৰো। খানা খাওঁ, আজিকালি চব মানুহবোৰ নিজৰ মাজত ব্যস্ত, ধৰিবলৈ কাৰো সময়ে নাই।
আজিকালি ইজনে-সিজনক মানে পাহৰি গ'ল, একেলগ-একেলগ যে হৈছিলো মানে এইটো কথা মনতে নাই, চব গাঁৱৰ মানুহ যেতিয়া একেলগতে কিনিবা কিবা এটা কৰিছো বুলি মানে মনো নাইকীয়া হ'ল।
ডাঙৰ যিমানে হৈ আহিবা, লগবিলাকক লগ-সং কমি আহিব। এতিয়া লগৰ লগ বুলিবলে তেনেকে নায়য়েই ওচৰে-পাজৰে, পঢ়ি থাকোতে যি লগ আছিলে আৰু।
তেতিয়াহে মানে
তাকেহে, আৰু পায়। ঠিক আছে, তেতিয়াহ'লে।
অ', বাৰু! তুমি ফাৰ্মত লাগা।
মই লাগো অ', দানা দিওঁ।
অ', ফোন-চোন কৰি থাকিবা।
তাকে, তুমিও কৰিবা আৰু।
ময়ো কৰিম।